হেল্ল', হেল্ল'
হেল্ল'
অ কোৱা।
কি কৰিছা?
এনেই বহি আছো, তুমি?
ময়ো এনেই বহি আছিলো আৰু কি কৰিম নো গৰম দি আছে বহুত।
অ বাকী ঘৰ ফালে ভালেই।
অ ভালেই তোমালোকৰ,
ভালেই দিয়া, ভালেই ভালেই
অহ,
বাকী ঘৰত কোন কোন মোৰ ভালেই। তোমাৰ
ঘৰত অ মোৰো ভালেই দিয়া আছোঁ আৰু
ঘৰত কোন কোন আছে।
ঘৰত মা মই দাদা বাইদেও ভণ্টি।
উম আৰু উম উম।
তোমালোকৰ
মই ভন্টি মা দেউতা আইতা ইমানে।
আচ্ছা ভাত খালা?
ভাত খালো তুমি?
ময়ো খালোঁ বাৰু।
অ
বাকী বহুত গৰম দিছে ন।
অ ইমান গৰম ইয়াত, কালিৰ পৰা বৰষুণ দি আছিল আজি আকৌ ৰ'দ দিছে এতিয়ালৈকে ৰ'দটো হেৰি হোৱাই নাই গৰমেই লাগি আছে এতিয়ালেকে
উম উম
সেইফালে গৰম দিছে নে
নাই
ৰ'দ দিছে নে বৰষুণ দিছে সেফালে
এ বৰ ৰ'দ দি আছে
অ আচ্ছা ইমান ৰ'দ দিছে এইকেইদিন তুমি এতিয়া পঢ়ি আছা নেকি?
উম পঢ়ি আছো
অ আচ্ছা ময়ো বৰ্তমান পঢ়ি আছো আৰু
অ কিহত পালাগে
এইবাৰ ডিগ্ৰী লাষ্ট কমপ্লিট হ'ব আৰু অহা বছৰ অহা বছৰ মানে কি হ'ল এতিয়া মানে চাৰি বছৰ কৰিছে ন চাৰি বছৰ কৰ্চটো এতিয়া আমি মই এতিয়া ছিক্স চেমত টো তাৰপিছত আমি এটা কাম কৰিব পাৰো মানে এইটো কমপ্লিট হোৱাৰ পিছত আমি
ইচ্ছা কৰিলে পঢ়িব পাৰো ইচ্ছা নকৰিলে মানে সেই ইয়াৰটো কমপ্লিট কৰিব কমপ্লিট নকৰিলেও হ'ল আৰু সেইটো নিজ নিজৰ লগত ইচ্ছা আৰু। তুমি কমপ্লিট কৰা নে নকৰা তোমাৰ লগত কথা আৰু।
অ।
বাকী এনেই এইটো আমি কমপ্লিত কৰিব লাগিব ফইয়াৰচ দেন আগত তাতে আছিলে টু ইয়াৰ্চৰ থ্ৰি ইয়াৰ্চৰ আছিলে আৰু এতিয়া ফ'ৰ ইয়াৰ্চ হৈ গ'ল।
উম।
বাকী এতিয়াতো চামাৰ ভেকেশচন চলি আছে ন? কেনেকুৱা চলিছে? ভালনে? অ কৰ'বাত ঘূৰা ফুৰা কৈছা নাই?
বৰ্তমানতো যোৱা নাই যাম বুলি ভাবিছো।
আচ্ছা যাব লাগে আকৌ এতিয়া একমাহ দিয়েটো ত্ৰিশ দিন বন্ধ পাইছা আৰু
উম তুমি যাবা নে নাই?
মইও যাম বুলি ভাবিছো এটা কাম কৰিবা আমাৰ লগত যাব পাৰিবা তুমি। আমাৰ মানে এতিয়ালেকে বাৰু এতিয়ালেকে বাৰু প্লেন চলি আছে। ক'ত যাও, ক'ত নাযাও কি কৰো এনেকে তাৰ পিছত তুমিও আমাৰ লগত যাব পাৰিবা গ্ৰুপত। তোমাৰ পিছে বাইক আছে নে নাই?
বাইকটো বৰ্তমান নাই।
অ একো নাই আমাৰ লগত যাব পাৰিবা লগৰ কেইজন মান আছে নহয়। তাৰ লগত তুমি ডাবল যাব পাৰিবা। চিংগোল চিংগোল আছে ন ত বেছি দূৰত নহয় আৰু ধৰা নৰ্থ ইষ্টৰে কোনোবা ধৰা অৰুণাচল বা এই মেঘালয় তাতে যোৱা কথা হৈ আছে ৰখা প্লেন কৰি আছো আৰু গোটেই লগৰ খিনি। অ বাইকত যাব পাৰিম।
অৰুণাচ অৰুণাচ
অৰুণাচল বাইকতে যাব পাৰিম, ইমান দূৰ নহয় নহয় ইয়াৰ পৰা তুমিও পাৰিবা। তুমি আহি, তুমি আহি কেনে এইফালৰ পৰা যাব পাৰিবা গ্ৰুপত। ল'ৰা ল'ৰাও আছে ছোৱালীও আছো আমি। ত এনেকে দহজন মান হ'ম দেই। ইটছা কৰিলে তুমি নিজৰ লগতো লৈ যাব পাৰা, তুমাৰ কাজিন, বাইদেউ, ভন্টি। দাদা, বাইদেউ।
পাৰা যায় একচোৱলি যাবলৈ কাৰণ গৰমো দিছে না।
আৰু ট্ৰিপত ট্ৰিপত যোৱাৰ তাৰপিছত তোমাৰ ভাড়াও কমকৈ কৰি আছে কাৰণ আমি গৈছো ন গ্ৰুপত গ'লে মানে ধৰা ইমান পইচা হেৰি নহ'বগৈ আৰু।
উম।
বাকি ঘৰত ভালেনে?
উম ভালেই।
আচ্ছা। গৰমত আৰু কি কৰিবা। বাকী ট্ৰিপত গ'লেতো ভালেই লাগিব বাৰু মাইণ্ড ফ্ৰেছ কৰি দিব তাৰপিছত, পঢ়া শুনাৰ বাহিৰে যাবোৰ ট্ৰিপত যাব লাগে বাৰু
অ অ লাগে বাৰু
মন চন ভাল কৰিব তাৰপিছত তোমাৰ, আৰু ঠাইও ঘূৰা হব।
উম,
বাকী, তাৰ পিছত তুমি কিবা কৰি আছা নেকি বৰ্তমান।
বৰ্তমানতো কৰা নাই এতিয়ালৈকে। কৰিম বুলিটো ভাবি
আচ্ছা ষ্টুডেন্ট ন অ ঠিকে আছে তুমি ধৰা, ষ্টুডেণ্ট হোৱাৰ লগতে তুমি এখন দোকানো খুলি ল'ব পাৰা বা উম ধৰা নি, নিজৰ হোম বিজনেছ এটাও কৰি ল'ব পাৰা সৰু সুৰাৰাকৈ।
উম উম,
তাতে তুমি কলেজো গৈ থাকিব পাৰিবা তাৰ পিছত। নিজৰ ৱৰ্কশ্বপ খনো খুলি ল'ব পাৰিবা।
উম,
ধৰা তুমি কিবা ধৰা, যিহত তুমি টেলেণ্ট হয় ন তাত। ধৰা কি কিছুমান হোম হোম ডেকৰেচন বা তেনেকুৱা, তুমি সাজি কেনে এটা চ্বপ খুলিব পাৰা। চপ খুলি কেনে তাত দোকান দি কেনে ধৰা তুমি ধ,
কলেজো গৈ গৈ আছা তাৰ পিছত আৰু তুমি ধুনীয়াকৈ চবখন চলাই আছা তাত তেতিয়া তুমি নিজৰ ওপৰত ডিপেণ্ড হ'ব পাৰিবা মানে অলপ,
অ,
ধৰা আৰ্থিক ভাৱে সফল হ'ব পাৰিবা পইচা পাতি তাত তাৰ পৰা আহি থাকিব। আৰু তোমাৰ যিবোৰ কলেজত লাগতিয়াল। যিবোৰ লাগে আৰু তুমি নিজৰ পৰা ইউজ কৰিব পাৰিবা আৰু ব্যৱহাৰ কৰিব পাৰিব সেইটোৱে। বাকী এই গম বন্ধ কেইদিন চাই লোৱা আৰু ভাবি লোৱা কি কৰিম বুলি ভাবিছা। মইতো বৰ্তমান এতিয়া মানে সৰু সুৰা এখন দোকানে দি আছো ধৰা।
অহ,
এনেকে নিজে মানে হোম। হোম মেটাৰ অও মই ধৰা খানা বনাও। খানা বনাই কিনে অৰ্ডাৰ আহে নহয় সেইবোৰ ডেলিভাৰী কৰিব যাওঁ। সেইবোৰ মানে বনাও আৰু বনাই কেনে দিবলৈ যাওঁ আৰু
অহ অহ,
মই যেতিয়া কলেজত যাওঁ বায়ে চলাই বা নাথাকিলে মই চলাওঁ আৰু
উম,
দোকানখন এতিয়া সৰুৱে হৈ আছে দিয়া বেছি ইমান তাৰ মানে চেল হোৱা নাই। তাৰ পিছত আকৌ ভিডিঅ ক্ৰিয়েটো কৰি থাকোঁ দোকানখনৰ পৰাই। সেই ভিডিঅ বোৰ ক্ৰিয়েট কৰিও ধৰা ইউটিউবত মোৰ চেনেল এটাও আছে তোমাক মই হোৱাটছএপত লিংকটো দি দিম বাৰু তুমি, মোক ছাবছস্ক্ৰাইব কৰি দিবা আক' ভাল লাগিলে মানে‌ লাইকো কৰিবা। তাতে মোৰ ছাবছস্ক্ৰাইবাৰ হৈছেগৈ আৰু দছ দছ হাজাৰ মান হৈছেগৈ। আজি অলপ আজিও এটা ভিডিঅ' দিছো বাৰু। তাতে হানে ডেলি ভ্লগ, ভ্লগ বনাই থাকো আৰু ইউটুবত আৰু ক্ৰীয়েট কৰো ইনষ্টাগ্ৰামত দি থাকোঁ।
অহ।
তেনেকৈ আৰু আহি আছে আৰু মোটামুটি নিজৰ খৰচখিনি।
উ, উ
তাৰপিছত তুমিও, তোমাৰো আছে নেকি ইউটুব চেনেল?
মই বৰ্তমানতো নাই। খুলিছিলো, কিন্তু এতিয়া আপি ভিডিঅ' আপলোড নকৰো বৰ্তমান।
অ' কৰিবা আকৌ তাৰ পৰা তুমি হেৰি কৰিব পাৰিবা। আজি-কালি ভিডিঅ' ক্ৰিয়েট কৰি বহুত সেই কৰিব পাৰি।
উম, উম।
পপুলেটিও বাহিব।
অ'
লাগি থাকিবা আৰু এক মাতো আছেই। এইকেইদিন চোৱা অলপ বন্দু-চন্দুৰ লগত ভিডিঅ' ক্ৰিয়েট কৰিবলৈ তুমি কি পাৰা?
উম।
বাকী তুমি ইণ্টাৰভিউ-চিণ্টাৰভিউ দি আছা নেকি?
বৰ্তমানটো দিয়া নাই। ভাবিছিলোঁ দিম বুলি পিছত নিদিলোঁ আৰু।
অ' এতিয়াতো ই পঢ়ি আছা ন? ই এডিয়াৰিত দিব পাৰা ধৰা আ ওলাব আৰু পোষ্টটো। আগষ্ট মানত ওলাব বুলি কৈছে। ওলাব ও-ওলাবগৈ চাগে। এপ্লাই কৰিবা তাতে। আৰু পঢ়ি থাকিবা। হিষ্টৰিকেল বেছ ছি আহে তাতে। ধৰা হিষ্টৰী, ইংলিছ, মেটছ চব আহে বাৰু। তাৰে বেছিকৈ হিষ্টৰি হিষ্টৰিকেলতো বেছিকৈ আহে। চাবলগীয়া আৰু সেইবোৰ ভিডিঅ'টো চাবা ইউটুবত।
অহ।
সেইবোৰ মানে মই দিওঁ আৰু সেইবোৰো দিওঁ মই।
সেইবোৰ মানে ধৰা মই কি কি কৰিব লাগে মানে হেৰি কি বুলি কয় তাতে প একজাম হ'লে মানে কি কি কৰিব লাগে, তুমি কোনটো ছাবজেকত পঢ়িব লাগে
সেইবো মানে মই ভিডিঅ'বোৰ দি থাকো আৰু। চাবা তুমি। তোমাক মই দিম বাৰু হোৱাটছআপত। যদি ভাল লাগে ছাবছস্ক্ৰাইব কৰিবা আৰু। বাকী তোমাৰো ইউটিউব চেনে-